হেল্ল'
হেল্ল
কালি যে লাইব্ৰেৰীত গৈছিলা তুমি কিতাপ কেইখন পালানে নাই?
কিতাপ মানে দুখন পালো এটা নাপালো
অ কোনটো কোনটো পালা
মই বিজ্ঞানৰখন নাপালো বাকী ইংৰাজী আৰু ইতিহাসৰ খন পাই পালো
আচ্ছা তেন্তে তো বথা সেইখন কিনিব লাগিব ন
অ মই বাকী আৰু লাইব্ৰেৰীতো গৈছিলো বাহানাই কতো নাপালো
সেইখনতো বহুত দাম আজিকালি লান কিতাপ চিতাপৰ এখন কিতাপৰ দামেইটো বধাই ছয়শ মানে যায় ইটো বা কিমান বা যাব
কি কৰিব মই মানে যোৱা মাহত কিনছিলো এটা সাধাৰণ জ্ঞানৰ তাতে পাঁচশ টকা লৈছিল
পাঁচশ টকা
উম হ
কিমান ডাঙৰ আছিলে কিতাপখন
পাঁচশ সমান পেজৰ হব নেকি?
বা ইমান টকা
আৰু কিতাপ পঢ়লো কি দিম কিতাপ পঢ়লে এবছৰৰ কাৰণে তাপক
এইবছৰ আৰু ক'ত যায় কেইমাহৰ কাৰণেহে লাগে সিটোতে বাৰে বাৰে আমাৰ খালে পইচাই খালি খৰচ হয়। কিন্তু কি কৰা যাব আকৌ উপায়তো নাই কিনিবহে লাগিব। উম পিছে তুমি দোকানবোৰত চালানে?
কালি লাইব্ৰেৰী পা আনিলো
অ', পিছে আমাৰ বজাৰত চাম বাৰু কিন্তু মোৰ মতে অনলাইনতে বোধে কমত পাবা নেকি?
সময়ত পোৱা যায়। কিন্ত কেতিয়াবা মানে ভালে
উম, সেইটো হয় দিয়া। আমাৰ এইটো লাইব্ৰেৰীটোতো ভালে আছিল, তাতে ষ্টুডেন্ট বিলাকো যায় কিন্তু চব কিতাপ বোৰ পোৱা নাযায় ন। হা, অ', সেইটোয়ে পুৰনা বোৰ পোৱা যায় আমাৰ লাইব্ৰেৰী তাতে চাও যে, এটা দেৰশ বছৰ পুৰণি কিতাপো এটা আছে ভালেকেইটা আছে তাতে সেনেকুৱা। কিন্তু নতুনবোৰ বেছিভাগে নাথাকে।
এনে তোমাৰ স্কুলৰ লাইব্ৰেৰীত
হা,
তোমাৰ স্কুলৰ লাইব্ৰেৰী
অ', সেইটোৱে পৰে। ইফালে আমাৰ স্কুলৰ এইফালে এটা বস্তু ভাল ৰাখিছে যে গৰমৰ বন্ধ বা ঠাণ্ডাৰ বন্ধতো যোৱা যায়, কিন্তু ইফালে ষ্টুডেন্ট বিলাকেই যাব নিবিচাৰে। তাৰ কাৰণে পোৰা খালী-খালি।
খালি আৰু কিতাপ পঢ়া কত,
অ', আজিকালি চবেই মোবাইলৰ পিডি এফ এইবিলাকতে পাই যায়।
পূজাৰ গ্ৰন্থমেলাবোৰতো চাবা আজিকালিতো গ্ৰন্থ মেলাও নাহে মানুহে নাথাকে, সেইবোৰত সেইকাৰণে।
গ্ৰন্থমেলা আহিলেও তাতে লাভ নাই তাতে যোনবিলাক কিতাপ আমি এনে বজাৰত বা অনলাইনত কমতে দুইশ টকাতে পাম, তাতে সাতশ আঠশ টকা লিখা থাকে। সেইকাৰণে মানুহে যাবও নিবিচাৰে।
সেইটোও হয় আৰু আজিকালি মানুহৰ ইন্টাৰেষ্ট কিতাপৰ প্ৰতি বহুত কমি আহিছে।
হয় আগতে কিতাপৰ এই গন্ধটো ইমান ভাল লাগিছিল কিতাপ পঢ়ি থাকিলে পুৱা ৰাতি, ৰাতি এনিটাইম আমি কিতাপে পঢ়িছিলো ইফালে মানুহবিলাক এতিয়া মবাইলতে ব্যস্ত।
বাণিজ্য মেলাতহে যি ভিৰ দেখা যায় গ্ৰন্থমেলাবোৰ খালীয়া হৈ থাকে।
হয়, আৰু ইফালে আমাৰ ইয়াতো কেই কেইবাৰ ধৰি খালি বাণিজ্য মেলাই খালি আহে গ্ৰন্থমেলা আহিবই বাদ দিছে।
বিক্ৰী নহয় না দোকান আহিনো কি কৰিব আৰু ভাড়াও দিব লাগে।
সেইটোৱে কিন্তু গ্ৰন্থমেলাবোৰত কিন্তু একবাৰ দুৰ্লভ-দুৰ্লভ কিতাপো বহুত কিতাপ পোৱা যায় যোনত এনে ঠাইত পোৱা নাযায়।
উম, এই ডাঙৰ-ডাঙৰ পূজাবোৰতহে আহে আজিকালি।
উম,
যোৱাবাৰ দুৰ্গা পূজাত আহিছিলে নেকি?
দুৰ্গা পূজাত কিবা মোৰতো চকুত পৰা নাই।
উম,
মই ইফালে বাহিৰত একজেগাত গৈছিলো। তাতে এ লক্ষী মেলা আছিলে তাতে ইমান কেইটা কিতাপৰ দোকান আহিছিলে, বহুত ভাল লাগিছে চাই কিন্তু তাতে মানুহে কম।
উম, মানুহৰ ভিৰ এতিয়া বহুত কম কিতাপৰ প্ৰতি।
হয়, আজিকালি বাচ্ছাবোৰে যে অলপ-চলপ ড্ৰয়িঙৰ ইতি অলপ চলপ লয় তাৰ সিবিলাকো কমেই লয়।
উ, আজিকালি নাচ গান এইবোৰতে অলপ বাঢ়িছে।
উম, অ', তুমি যে হাই এটা কিতাপ যে লৈছিলা ন সৰাফুল নেকি সেইটো, মোক একবাৰ দিবা চোন পঢ়িব আছিলে।
ঠিক আছে মই স্কুলত গলে তোমাক দি দিম দিয়া।
অ', মই ভাবিছিলো এইটো পৰিব লাগে ভাবিলো কিনিমে নেকি তাৰপিছত মনত পৰিল যে অ', তোমাৰ লগতটো আছে তোমাৰ পৰাই ল'ব পাৰিম।
মোৰ পৰা হৈছে যেনিবা গতিকে তোমাক দি দিম দিয়া।
আহ, বেছি সময় নালাগে এইবিলাক কিতাব ইমান ইনষ্টেৰেচতিং লাগে, ইমান ভাল লাগে, যে দুই সপ্তাহতে পাৰি।
উম, শব্দবোৰো সহজ।
হয়, আৰু তাৰে লিখনিবোৰো বহুত মনোমোহা।
বাকী তুমি নাচ গানৰ লগত জড়িত নে?
অ' জড়িত হয় অলপ চলপ।
কৰবাত তেনেকুৱা প্ৰশিক্ষণ লৈছা?
প্ৰশিক্ষণ লোৱা নাই আকৌ।
অ'
প্ৰ প্ৰশিক্ষণ লোৱা নাই এনেই আকৌ আমাৰ লগবৰে মিলি স্কুলতে প্ৰেক্টিচ কৰি তাতে পাৰফৰ্ম চাৰফৰ্ম কৰা হয় জাগাই জোগাই।
অ' এনে পূজা এইবোৰত পাৰ্টিচিপেট কৰা নে নাই?
পূজা বোৰত বেছিভাগ কৰা নহয় আকৌ‌ মোৰ সিমানো বেছি টেলেণ্টেড নহয় ন?
আৰু স্কুলত কি
স্কুলত কৰোঁ। স্কুলত কৰো তাৰ পিছে আৰু দুই এটা অনুষ্ঠান হ'লে ওচৰে পাজৰে তাতে অলপ চলপ কৰোঁ।
অ'
তুমিওতো চাগে পইছো এই এই বাদ্যয় বজোৱাত আছিলা ন?
অ' কেইমাহ মান কৰিছিলো তাৰপিছত বাদ দিছো আৰু।
অ' বাহিৰটো তোমাৰ শুনিছো বহুত ভাল বজোৱা বাকী আৰু কি কি বুজাব পাৰা?
বাঁহী আৰু হাৰমনিয়াম জানো অলপ।
অ 'ভাল ভালে।
বাকী কামৰ কাৰণে এইবোৰ বাদেই দিছো এতিয়া।
হয় দিয়া। আমাৰ চব সবিবৰে কামৰ ফালে মনোযোগ দিয়াৰ কাৰনেেই নোহোৱাই ই হৈ যাই আছে।
বাকী নাচ তুমি একেলে কৰা না তোমাৰ বান্ধৱী বা বন্ধু আছে লগত।
এনে আমি গ্ৰুপ ডেন্স কৰো বান্ধৱী কেইজনে কিন্তু মাজে সময়ে অকলে ডেন্সো কৰো।
অ ফাংচনটোত কৰিছিলো তাতে বাকীবোৰেও কৰিছে কিন্তু এটা বস্তু লক্ষ্য কৰিলো, যে তাতে বেছি বা আজিকালি আধুনিক নৃত্যয়ই বেছি মানুহে কৰে ।আগৰ আমাৰ সাংস্কৃতিক, শিলাৰ নৃত্য বস্তু বিলাক নোহোৱাই হৈ যায় আছে ।আজিকালি ছোৱালী বোৰে লৰাবোৰে বেছিভাগ বিহুৰ বিষয়ে নাজানে কে।
যোৱাবাৰ তোমাৰ অনুষ্ঠানটো ভাল হোৱা বুলি শুনিছিলো।
অ' তুমি বেয়া পাইছো তুমি চাব নাহিলা।
সময় নাপালো সেইকাৰণে যোৱাই নহ'ল।
অ' ভাবিছিল আহিবা, আৰু ইফালে তুমিয়োতো বাদ্য বজোৱাটো বাদ্য কম্পিটিচন হৈছিল টো প্ৰতিযোগিতা হৈছিল তাতে পৰ্তিচিপেত কৰিব পাৰিলা হয়।
মোৰ মানে অলপ কাম আছিল তো তাতে যাব লগা হ'ল সেইকাৰণে যাবই নোৱাৰিলো।
অ'
এনে বাকী খবৰ পাতি ভালে ন?
অ 'ভালেই আছে।
উম,
আছা তুমি?
এতিয়া মই ঘৰতে আছো। কাম কৰিব কেতিয়াবা যাওঁ ইফালে সিফালে।
অ 'কি কাম কৰা নো এতিয়া?
কেতিয়াবা ইয়াত অলপ কিবা তাতে কিবা তেনেকুৱা।
অ' ভাত চাত খালানে?
ভাত অলপ দেৰি হ'ব '?
অ মোৰ কোৱা হল এতিয়া আকৌ অলপ টোপনি লম।
অ দিয়া তেনেহলে
অ দিয়া ৰাখো পিছৰ কথা হ'ব দিয়া
অ দিয়া